হেল্ল'
অ
কি কৰিছে?
এয়া এই আগফালে বহি আছো গছৰ ছা
অ চাহ তাহ খালে ভাত পানী
উম ভাত খালো।
ময়ে আছো গৰম ইমান পৰিছে।
হয়।
ফেনৰ হাৱাও কাম নাই দিয়া আ
হয় হয় তোমাৰ মানে এনেই বিশেষ কাৰণ এটাত ফোন কৰিলো
হয় ভ
এতিয়াতো বাৰিষা কাল। দে বাৰিষা কালত বৰষুণতো বহুত বেছিয়ে দিয়ে বহুত বেছিয়ে
হয়
এতিয়াতো বহুত ঠাইতো বানপানী হোৱাও দেখিবলৈ পোৱা গৈছে। কি মানে আমাৰ এই বানপানীৰ সমস্যা সমূহ মানে সমস্যা সমূহৰ সমাধান আৰু হেৰি কাৰণ সমূহৰ বিষয়ে মানে তোমালোকে আলোচনা কৰিম বুলি ভাবিছিলো ময়ও ক'ম তুমি যদি মোৰ কিবা ভুল হৈছে তুমি শুদ্ধৰাই কৈ দিবা এতিয়াতো সমস্যা সমূহতো আমি একধৰণে নাথাকে দুই ধৰণে থাকে এটা প্ৰাকৃতিক সমস্যা এটা মানে মানৱ সৃষ্ট সমস্যা -
হয়।
সেইটোতো চবেই জানেই প্ৰাকৃতিক সমস্যা। সম মানে প্ৰকৃতিয়ে নিজেই মানে যিবিলাক সমস্যাৰ সৃষ্টি কৰে সেইবিলাক মানে তাত কোনো মানুহৰ কোনো তাত হাত নাই সেইবোৰে হৈছে প্ৰাকৃতিক সমস্যা যোনবোৰ সমস্যা মানুহৰ হাত আছে মানুহে নিজে গঢ় দি তুলি সমস্যা স সমূহ মানে সৃষ্টি কৰিছে। সেইবোৰ হৈছে মানৱ সৃষ্ট সমস্যা
হয়
হয় প্ৰকৃতিক সমস্যা হ ক
মানে কি হয় এতিয়া মানুহে নিজেই কিছুমান সমস্যা নিজেই তুলি ল গঢ় দি দি ক
এ সেইটো মইতো কৈছোৱে যিবিলাক মানুহে নিজেই সৃষ্টি কৰিছে।
হয় এ চা পাহাৰতে এতিয়া জংঘল বিলাক কাটি মেলি মাটি মানে মাটিতো নিজে নিজে গুচি আহে তলত দমি তাৰ ফলত দ জেগাতটো বাম হ গুচি যায় সেইটো ফলতটো বানপানী হয়েই সেইটো এটা মেইন কাৰণ
কিন্তু এতিয়াতো কিছুমান মানে প্ৰাকৃতিক কাৰনতো হৈছে প্ৰাকৃতিক কাৰণ ভূমিস্খলন ভূমিস্খলনটো মানুহৰো হাত থাকে কাৰণ মানুহে গছ গছনিবিলাক কাট। কাটি দিয়ে তাৰ ফলত পাহাৰ চাহাৰ খহি পৰে তাৰ পিছত। আৰু কিছুমান কাৰণ মানে এতিয়া ভূমিকম্প হোৱা দেখিবলৈ পোৱা যায়। ভূমিকম্প হওতে নে কি কিছুমান জেগা দ, কিছুমান জেগা বাম হৈ পৰে। কিছুমাটো ওখ হৈ যায়। ওখ হোৱাৰ ফলত মানে তাত ওখ হোৱাৰ ফলত তাত মানে এ পানীতো যাব নোৱাৰি, পানীটো বেলেগ দিশে গতি কৰি মানে তললৈ গুচি আহে। তাৰ ফলতো মানে হেৰি গোটেই বানপানীৰ সৃষ্টি হয়।
অহ।
মানুহেটো আজিকালি গছ গছনি কাটিলেতো ৰুবলেতো পাহৰিছে মানুহ বিলাকে।
হয় হয়।
আমিতো এ আমি যদি এজোপা গছ। কাটো আমি দহজোপা নালাগে বিশজোপাও ৰুব লাগে কাৰণ সেইখিনিে আমাৰ নিজৰ। কাৰণেই ভাল আমি উশাহ নিশাহ লবলৈ আকৌ যেতিয়া। গছ গছনিয়ে মাটিটো খামুচি ধৰি থাকিব তাৰ। মে হে তাৰ ফলত মাটি খহি যাবলৈ মানে উম নোৱাৰিব। তাৰ ফলত আমাৰ কিছুমান যে খহি আহি উম মানুহৰ ঘৰ দুৱাৰ ধ্বংস কৰিছে। বানপানী হলেতো কিছুমান মাটি খহি অহা দেখা যায়। যদি তাত গছ গছনি সৰহকে থাকে। গছ-গছনিয়ে মাটিটো ধৰি ৰাখিব।
হয়।
তাৰ ফলত মানে গছ-গছনি ধৰি ৰখাৰ ফলত কিছুমান মানে আমাৰ সমস্যা সমূহ অলপ হলেও দূৰ হয়।
হয়।
হেল্ল'।
শুনি আছো। শুনি আছো, হয়।
কওক।
তাৰ মানে কি হয়, ধৰা মানুহেই বেছি নিজৰ বিপদ নিজে চপা অনা নিচিনা হয় সঁচা কথা ক
হয়, হয়।
ধ নদী বিলাকত আজিকালি চাবা নৰ্দমা খাল বিলাক, যেনে ধৰা পানী যাব পৰা ৰাস্তা বিলাক তাতটো নিজে আমি কিবা এটা খাল টো খাই লাহেকে পেলাইহে দিওঁ বা এই বস্তুটো যে এই জেগাখনত পৰিলে পুত খাই যাব। পানীতটো যাবলৈ দিগ হব সেই কথাটো মানুহে ভাবি নাচায়। তুমি গাড়ীয়েদি গৈ থাকিবা, তোমাৰ ৰাস্তাৰ যিটো নল্লা থাক নৰ্দমাটোৰ বস্তুটো চিপছ পেকেটটো লা দলিয়াই দিবা। কিন্তু সেই চিপচ পেকেটটোৱে যে সেই ফুটাটো বন্ধ কৰি দিয়ে, সেই
মহানগৰীতো সঘনাই পানী হোৱা দেখা পোৱা যায়। সেইটোতো দেখেই কিমান বা বানপানী গ্ৰস্ত মানে মহানগৰীতে ইমান বানপানী হয়। কাৰণ মহানগৰীৰ গ গোটেই নলা নৰ্দমাত গোটেই প্লাষ্টিকৰ ডাব প্লাষ্টিক, জাবৰ মানে ভৰি আছে। তাৰ ফলত পানীতো নলা-নৰ্দমাইদি যাব নোৱাৰি আমাৰ ৰাজপথলৈ বা মানুহৰ ঘৰৰ ভিতৰলৈকো এতিয়া সোমাই যোৱা দেখা পোৱা যায়। সেইটোতো আমাৰ মানুহৰ গাত ধৰি লোৱা মানুহে যদি সেয়া চাফ চিকুণ কৰি তাতো সকলো জেগাতে দা আছে ডাষ্টবিনত যদি আমি বস্তুখিনি পেলাও, মানে নলগা বছ তাৰ ফলতো মানে আমাৰ বহুতো মানে অলপ হলেও মানে বানপানী সমস্যাটো ৰোধ হ'ব। পাৰে মই ভাবো।
এতিয়া মানে কি হয়, এই জুন জুলাই মাহ কিতাত মানে বেছি ছি বৰষুণৰ হেৰিটো হোৱাৰ বাবে আমাৰ বিশেষকে অসমখন বানপানীত পুৰা একদিনত হে
আজিকালিটো এইটো আমাৰ যিটো এন এছ পি চি যোনবিলাক আমি বৈদুতিক মানে জল। জলবিদ্যুত মানে প্ৰকল্প তাত এতিয়া পানীতটো ধৰি ৰাখ। খে ধৰি ৰখাৰ ফলত কিছুমান মানে যেতিয়া পানীতটো এৰি দিয়ে। যিটো আমাক একো সংকেত নিদিয়াকৈ পানী তৰি দিয়ে আমি যদি আমাক সং। কেট দিয়া আমি তেতিয়া নিজৰ কাৰণে খাদ্য বস্তু মানে ৰাখি লব পাৰো। সেই পানী খিনি এৰি দিয়াৰ ফলত যেতিয়া পানী খিনি বহুত যো ৰে গতি কৰি আহিব। তাৰ ফলত মানে এ অধিক মাত্ৰা পানী হোৱাৰ ফলত মানে গোটেই সমতল ভূমি বিলাক মানে ডুবাই পেলায়। আমাৰ তেতিয়া মানে খাদ ত অভাৱ হয়। কিছুমানতো বেমাৰ-আজাৰ আমিতো ঔষধ পাতিও আনি থব নোৱাৰো ফটককে আমি। গম নেপাও যেতিয়া ঔষধ পাতি আনিনো কি কৰিম যদি গম পোৱা হ'লে ঔষধ। পাতি আনি থলোহেতেন কিছুমানৰতো এই বানপানীৰ সমস্যাতটো কিছুমানৰ মানুহৰ মৃত্যুও হৈ গৈছে।
হয় হয় ওলাই যাবলে সময় নহয় ভিতৰতে।
মানে প্ৰতি বছৰে পঞ্চাশ জন এশ জন মানুহৰ মৃতু হোৱা মানে। নে আমি শুনিবলৈ পাওঁ।
হয়। বিশেষকে গৰু ছাগলীৰ পৰা ধৰি লও সকলো মানুহে ওলাই যাবলৈ নহয় পিনে পানী আহি পায়। যাইহি হয়।
হয় হয়। মানে স্বাস্থ্যৰ সমস্যাও ইয়াত বহুত দেখা দিয়ে। কাৰণ মেলেৰিয়া হয়। কিছুমানতো এই বানপানীৰ সময়তো মানুহক সাপে সাপেও দংশন কৰে সাপ। দংশন কৰাৰ ফলতো মানুহৰ মৃত্যু হয়।
হয়।
মানুহৰ কথা নকওঁ মানুহতকৈও লেখত লব লগগীয়া জীৱ জন্তুতো আমি গম নোপোৱাকৈ ম মানে কিমানৰ। মৃত্যু হৈছে আমি গমেই নাপাওঁ। ইয়াৰ ফলত মানে আমি এনেকুৱা কৰিব লাগে ওখ ওখ পাহাৰীয়া জেগা বিলাকত আমি। সেনেকে। দেৱাল দি দিব লাগে মানে বহুত ডাঠ ডাঠকে দেৱাল দি মেল। লি তাত আমি বাহৰ বা বেতৰ এনেকে। চাং তাং বনাই দিব লাগে তাৰ ফলতো কিছুমান আৰু ওখ ওখ। ঠাই খিনি আমি মানে কাটি পেলাই ঘৰ চৰ বনাব নালাগে যৰ খত পাহাৰীয়া অঞ্চল বিলাকৰ মাটিত। পহি বেছি মানে বানপানী হোৱা দেখিবলৈ পোৱা যায়।
হয় হয়।
আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়।
অ বদি।